হেল্ল'
অঁ, ছাৰ কি খবৰ?
একদম বঢ়িয়া
আচ্ছা ক'ত এতিয়া কি কৰি আছে?
হেল্ল'
কি কৰি আছে?
মই পৰীক্ষাৰ কপি চেক কৰি আছো
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা এই মই হেৰিত যাম শ্বিলং যাম বোলে এই ৰিচেন্টলি আপোনালোক শ্বিলঙত গৈছিল ন অঁ এই শ্বিলঙত কি কি? জেগা আছে চাবলগীয়া
লংপুহ
আচ্ছা নংপু আৰু
বৰা পানী, বৰা পানী, নংপু
হম হম আচছা কিহত গৈছিল আপোনালোক
অ বাইক লৈ গৈছিলো
অ বাইক লৈ গৈছিলি মজা ৰাইড ন
একদম মজা
কি কোনটো মান্টত গৈছিল
যা না
এইবোৰে নহয় আচ্ছা আচ্ছা আচ্ছা। বৰষুণ চৰোষুণ
বৰষুণ নাই বৰষুণ নাই।
আচ্ছা আচ্ছা। আচ্ছা আচ্ছা। বঢ়িয়া।
হাচি
আৰু হেৰি ইয়ে এ তাতে। মই আছো আৰু এনেই
শ্বিলং যাব।
ভাবি চো যাওঁ বুলি বাচ্ছাৰো পৰীক্ষা। সেই শেষ হব ভাবিছো গাড়ী লৈয়ে যাওঁ আৰু। তেনেকে হোটেল চোটেল পামনে নাইবা সেইটো। একদম ৰাইত।
অ, আপুনি এটা কাম কৰিব পাৰে।
কিনো? অ কওক।
মৰা পানী লৈকে বাইক লৈ গৈ বাকী খিনি খোজ কঢ়ি যাব পাৰে।
আচ্ছা খোজকাঢ়ি। আচ্ছা, এ খোজকাঢ়ি বাচ্ছা লৈ নোৱাৰি দিয়ক আৰু।
পাৰিব পাৰিব। খোজকাঢি গৈ বেছি ভাল লাগিব।
উম হয় দিয়ক। আপোনালোক ডেকা মানুহ এতিয়া আমি আৰু সাংসাৰিক চলি পুলি থকা মানুহ আমি নোৱাৰো দিয়ক সেইবিলাক। খানা চানা কেনেকুৱা তাতে ৰিজৰ্ট বিলাকত থাকাতটো ভাল নে হোটেলত থকা ভাল নে? ক'ত থাক ভাল কওকচোন।
পাৰিলেতো ঘৰতে থাকিব লাগে হোম ষ্টে বোৰ থাকে যে।
আহ অ অ। হোম ষ্টে বিলাকত নিজে খানা বনাব পাৰি চাগে ন? উম হম। উ
তেতিয়া নিজৰ জুতি মতে খাব পাৰিব আৰু।
অ অ অ অ।
তেতিয়া।
হলেও। বাহিৰত গৈ আৰু আকৌ নিজে বনাই এনেতো পাকঘৰটো এৰে এৰে নাখায় আকৌ তাতে যায়ও যদি আকৌ নিজে বনাই বনাই। খাঁও।
অ, নহলে ৰান্ধনী লৈ যাব পাৰে।
অ, ৰান্ধনী এটা।
হয়।
আচ্ছা আচ্ছা এইটো বেয়া নহয় বাৰু।
অঁ। যিহেতো গাড়ীখন লৈয়ে। যিহেতু গাড়ীখন লৈয়ে যাব তিনটা মানুহ যাতকে চাৰিটা মানুহ যাওঁ।
উম, সেইটো বেয়া নহয়। ভালেই কৈছে।
উম।
উম, বাকী আৰু আপুনি ক'ত আছিলে আগতে? আপুনি যাওঁতে ক'ত আছিলে হোমষ্টে নে হোটেল
নাই আমি যাওঁতে এজন ৰিলেটিভৰ ঘৰত আছিলো
মোৰ ৰিলেটিভৰ ঘৰত আছে
অ গতিকে থকা খৰচ বাচি গৈছে
অ সেইটো এটা ভাল তুম বিলেতিয়া আমাৰ নাই নয় কোৰে আৰু দিগদাৰী দিবলৈও ভাল নালাগে
নাই দিগদাৰ নহয় ছাৰে মানুহবোৰ বিৰাট ভাল খুব ভাল পায়ে ইয়াতে মানুহ ফুৰিব গ'লে
আচ্ছা আচ্ছা আচ্ছা ঠিকেই আছে
আৰু বাকী কক
আৰু বাকী আপুনি এতিয়া ঘৰত কেনেকুৱা চবোৰে ভালনে
একদম সবৰে বঢ়িয়া
আপোনাৰ ৱাইফ আছে ভালে
হেল্ল'
হেল্ল' অ ৱাই চছে ভালে
অ আছে আছে
কত আছে তেখেত এতিয়া।
ৱাইফ ৱাইফো শ্বিলঙতে আছে
অ শ্বিলঙতে আছে ছে বা বহিয় তাই তাৰে ঠ আছে ত আচ্ছা আচ্ছা ঠিকে আছে দিয়ক আপুনি খানা চানা বনাইনে নাই ঘৰত
নয় বনোৱা মাছ নাযায়
নব নাই ন
নব নাও মাজে মাজে মেগি চেগি বনাওঁ
উম হম আচ্ছা আচ্ছা হম হম হম
আপুনি মেগী বনাই পাইছে
মেগী পাইছোঁ পাইছোঁ মেগী বনাই কিয় নাপাম
আঁহ
উম আপ ই স্পেচিয়েল ৰেচিপি জানে নেকি মেগি বনাই
জানো মেগী পেকেট আগত ভাজি লব ভাজি লৈ পিনে পানী ঢালি দিব তাৰপিছত উতলাই দিব বাছ হৈ গ'ল
ৱাহ বেলেক জানে দেখোন
আঁহ
উ আচ্ছা আচ্ছা ঠিকে আছে তাকে মই বলো আপোনাক সেইয়া শ্বিল আৰু নংপু কলে তাৰপিছত আৰু বৰাপানী কলে উম চেৰাপুঞ্জী
চেৰাপুঞ্জী চেৰাপুঞ্জী যাব পাৰে চেৰাপুঞ্জী যাব পাৰে
নং বুলি এটা জেগা আছে যে কোন ফালে মৰচিংৰামৰ। ফালে যোৱা ভালনে চেৰাপুঞ্জিৰ ফালে যোৱা। অঁ। মচনৰামৰ ফালে যোৱা ভাল নে চেৰাপুঞ্জী।
উপভোগ কৰিব যদি চেৰাপুঞ্জী ফালে যাওঁ।
অঁ অঁ। মৌচিন ৰামটো বেলেগ চাইড ন।
আঁহ গুগল মেপত চালে পাই যাব ভালকে মই ইমান ভালকে নাজানি।
অঁ অঁ অঁ। আচ্ছা আচ্ছা আচ্ছা মই তাতে বজাৰ চজাৰ কেনেকুৱা আপুনি গৈছেনে বজাৰ বিলাকত
অঁ ধুনীয়া ধুনীয়া দা কটাৰী পায়
অঁ দা কটাৰি পায় নেকি
অঁ আৰু ক বইল খানাৰ বিৰাট টেষ্টি বনাই
বইল খানা ন এনেওতো খাচী বিলাকে আৰু বইলে বেছি খাই আৰু উম
উম বহুত ধৰণৰ আপোনাৰ বেলেগ বেলেগ বইল খানা খাব পাৰিব তাতে
উম হম।
হয়।
আচ্ছা আচ্ছা। খাচি ড্ৰেছ বিলাকো ভাল লাগে।
কালাৰফুল।
অঁ।
ৰং বিৰঙৰ বৰ ধুনীয়া।
বৰ ভাল লাগে তাকে ঠিকে আছে দিয়ক তাকে বোলো মই বোলে ইনফৰমেচন খিনি লৈ লওঁ
অ আপুনি কেতিয়াকে যাব
এই জুলাইত যাম ভাবিছোঁ আৰু
অ গৰম বন্ধত
গৰমৰ বন্ধত অ
কেইদিনমান থকাকে যাব
একো তেনেকুৱা প্লেন কৰা নাই আৰু হাজবেণ্ডৰ ছুটিৰ ওপৰত ডিপেণ্ড কৰিব ব আৰু
গৰমৰ বন্ধ টো একমাহ
মোৰহে একমাহ
অ অ অ চব মিলাই চাৰি পাঁচ দিন মানৰ কাৰণে গৈ ফুৰি আহিব পাৰে
আহ সেয়াই
লোকেল টেক্সি লৈ ল'ব
উম
লোকেল টেক্সিত ভালকে ফুৰিব পাৰিব
আচ্ছা আচ্ছা আচ্ছা তাকে এনেকুৱাই কিবা এটা কৰিব লাগিব আৰু
অঁ
আৰু বাকী আপোনাৰ বাইদেউ ক'ত থাকে আজিকালি
উম কি ক'লে
বাইদেউ বাইদেউ
বাইদেউ মানে
আপোনাৰ বাইদেউ আপোনাৰ বাইদেউ নাছিলে জানো নাছিলে নেকি অ অ তেওঁ শ্বিলঙতে নাছিলে জানো।
আছিলে আছিলে এতিয়াও আছে।
হয় তেওঁ শ্বিলঙতে ন। উম ' ঠিকে আছে দিয়ক, বাকী মাহঁত আছে ন দেউতাৰ গা চা আছে আছে ভালে।
একদম বঢ়িয়া আছোঁ চব ঠিকে আছে।
উম উম উম ঠিক আছে দিয়ক।
তেতিয়াহ'লে ফুৰিব গ'লে ক'ব বাইদেউ ঠিকনাটো দি দিম। ফুৰি আহিব পাৰিবা। ফুৰিব গলে কব। উ
অ ', ঠিক আছে - ঠিক আছে আপোনাক মই জনাই দিম দিয়ক। হেৰী চেৰিব্লো চ এইটো কেতিয়া হয় নো।
ডিচেম্বৰ
ডিছেম্বৰ ন অহ ', সেইখিনি সময়তো যায় ভাল লাগে। উম', উম ',
আৰু আগতে ৱিকেণ্ডৰ এটা পাতিছিলে। এতিয়া বন্ধ হৈ গ'ল। উইকেণ্ডাৰ - উইকেণ্ডাৰ পাতিছিলে শ্বিলঙত।
কেতিয়া
ডিচেম্বৰ মাহৰ জানুৱাৰী ফাৰ্ষ্ উইক ডিচেম্বৰ বোৰৰ লাষ্ট উইকত তেনেকুৱাকৈ পাতিছিলে উইকেণ্ডাৰ বেলেগ - বেলেগ ঠাইৰ পৰা আপোনাৰ আৰ্টিষ্ট মতা হৈছিল।
উম- উম হম', অ', ম অ', শুনিচিলোঁ কিবা কিবি বহুত। জানুৱাৰী খ্ৰিমাছ চয়ত নেকি উম- উম
খ্ৰীষ্টমাছৰ আশে পাশে আৰু।
অঁ অঁ তাকে বহুত ইনফৰমেশ্যন পালো আপোনাৰ পৰা আজি উম উম হেৰি হলে ফোন কৰিম দিয়ক আপোনাক যোৱাৰ আগে আগে এবাৰ ইনফৰমেশ্যনটো নে ভালকে লৈ
অ তে ভালকে তাতে উ নিজৰ গাড়ীতকে লোকেল গা লোকেল গাড়ী ললে বেছি সুবিধা হয় তেওঁলোক তয় ৰাস্তা পাই ভালকে জানেত
আচ্ছা আচ্ছা আচ্ছা।
বহুত বেলেগ বেলেগ ধৰণৰ ৰাস্তা। একেই ৰাস্তা বোৰে ধুনীয়াকে
অ অ আচ্ছা আচ্ছা দিয়ক ঠিক আছে দিয়ক উম উম ওকে বাই বাই